হেল্ল'
অ কি কৰিছে
অ এই চাহ পানী খাইছো
অ কিহে খাইছে চাহ পানী
চাহ পানীটো বনালো চাহ চেনি দি বনালো।
অঁহ।
পানী প প্ৰথমতে গেছটো জ্বলাই পানী দিলো।
উম।
চাহ চেনি দিলো এটা তেজপাত দিলো এখিলা।
অ অ।
অকমান নেমু চেপি দিলো।
বা পিয়াৰী চাহে বনাইছেচোন।
অকমান নেমু চেপি দিলো তাৰ পৰা এইবোৰ মিক্সাৰ ভূজিয়া চুজিয়া আছিলে। চোবাই আছো।
আহ।
আপুনি চাহ খালেনে।
চাহ খালো অ।
অ অ কি কৰি আছে।
মই। এই ভাত পানী বনাই লৈছো মাহঁতক কি খাৱলৈ দিলো তাৰ পিছত এতিয়া বস্তু এটা বনাব লৈছো।
কি বস্তু।
হে এ হু কেক কেক কেক।
কিবা নতুন উদ্ভাৱন কৰিব বিচাৰিছা নেকি?
অহহ কেক এটা বনাই ছাও বোলো।
অ বাৰ্থডে কেক নে এনে কি কেক।
নহয় অ সেইবোৰ বস্তু ইমানে বস্তু নাই নহয় কাপ কেক।
অ কাপ কেক বনাব।
উম।
অ পথাৰ ঘৰ আজিৰ হ'ল।
পথা পা আজৰি হ'ল অ।
অ আহিছিলে নে সীমামূৰীয়া মানুহবোৰ।
সীমামূৰীয়া মানুহবোৰ নাহিলে আজি।
অ অ। উম পথাৰত মানুহ ধেই হ'লে কাম কৰি ভাল লাগে সিমাই আলি কাষে আলি কাষে।
আলি কাষে কাষে।
অ।
আজি মানুহবোৰ নাই।
কিবা আছেক অসুবিধা হ'বও পাৰে।
জানো বেলেগ ফালে বোকা দিবও পায়।
অ অ অ উম।
তেনেকুৱাওতো নহব পাৰে আহ।
খবৰ খাতি ভালে আছেনে।
ভালে ভালে অ।
অ।
এ আ হু ভাত পানী মায়ে ভাত। খাই উঠিছে দেউতাই ভাত খাই আছে।
অ অ।
ভাত পানী বোলো।
চাহ খাইছো হে।
অঁ।
ভাতলৈ সময় আছে চাহ খোৱাই হোৱা নাই। চাহ খোৱা দুই - তিনি ঘণ্টাৰ পাছতে ভাতৰ চিন্তা কৰে।
অ।
খাই থাকোতে যদি খোৱাই চিন্তা কৰি থাকে অ।
উম।
নেকি?
হয় বাৰু হয়।
খাই থাকোতে যদি খোৱাই চিন্তা কৰি থাকে নহ'ব নহয়।
উম।
ভাত কিহে বনালে?
ভাত হেৰি চকোৱা চাউলডাল বনালো। তাৰপিছতে ৰং উম। তাৰপিছত ৰঙালাও, দালি, আলু ভাজি।
অ, উম।
তেনেকেই খালে আৰু।
চপা চাউল গৰমে গৰমে আলু ভাজি, গাখীৰ - চাকিৰ লৈ খাই ভাল লাগে।
মই আকৌ ভাতটো আকৌ গাখীৰৰ লগত খাই ইমান ভাল নাপাওঁ, মামাৰ ঘৰত আগতে বয়ে দিয়ে দেই।
চকোৱা চাউলো ভাতৰ অ চকোৱা চাউলো জল পান অ। সেইকাৰণে মই কৈছো, মই কোৱা নাই যেন দোকানৰ কাবৰি চাউলটো গৰমে - গৰমে আলু আৰু গাখীৰ সতে খাই ভাল লাগে বুলি।
নহয় ঘৰ কেতিয়াবা এই ঘৰ চাউলৰ চকোৱা চাউলৰ লগত ভাল লাগিব ৰে
উম, মই কৈছো চকা চাউল, আলু ভাজি আৰু গৰম গাখীৰ দি খাই ভাল লাগে।
উম কিছুমানে যে এইটো ৰঙালাও ভাজি আৰু গাখীৰ একেলগতে দি যে ভাতৰ লগত খাই। মই বন্ধাকবিৰ লগত খাইহে ভাল পাওঁ।
অহ, আপোনাৰ কবিৰ লগত মিলে কমবাইনেচনটো। কাৰোবাৰ ৰঙালাও লগত মিলে।
উম।
কাৰোবাৰ আলু ভাজিৰ লগত মিলে।
হয়।
চবৰে মুখৰ জুতিটো বেলেগ- বেলেগ যে।
চে বেলেগ অ সেইটোৱে।
হয়জি। ঘৰৰ ভাল নে সকলোৰে?
ভালে ভালে অ, চু উহ উহ উহ উহ উহ। ঠিকে আছে অ। চু বতৰ কেনেকুৱা সেইফালে?
বতৰ ৰ'দ দিছে, পুৰা ৰ'দ দিছে।
অঁ।
তাত কেনেকুৱা?
আমাৰ এইফালে আকৌ বৰষুণ দিছে, পূৰা পানী হৈ গৈছে পথাৰত।
অ, মাছ পুঠি ওলাইছে নাই বাৰীত?
মাছ পুঠি এতিয়া নাই, আজি ই মানে চেপা পতাই নাই চেপা পাতিলে লাগে।
কিয় আমোৱালে নেকি?
নাই হোৱা, নাই সদায় সদায় মাছ ওলাই থাকে ওলাই থাকে। আজি নাই পতা।
এ বাৰিষা কেইদিনহে ওলাব খাব লাগে ধৰি মেলি।
উম উম সেইটো হয় বাৰু।
বেছি কষ্ট নহয় নহয় চেপাটো পাতিবলে।
উম কষ্ট নহয় কষ্ট নহয় বাৰু।
অঁ ঘৰৰ সদস্য সকলে কি কৰি আছে?
মা ভাত খাই উঠিছে, বাবা ভাত খাই আছে, ভাইটি স্কুল গল।
অ ভাইটি কোন ক্লাছ এইবাৰ?
টেনৰ।
অ মানে হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত বহিব নেকি?
য়েছ য়েছ।
প্ৰস্তুতি কেনেকুৱা চলি আছে?
নাজানো অ,
অ
নিজেহে জানিব এতিয়া কিমান কি কৰিছে, কি পঢ়িছে।
অ খেতি পথাৰ কিমান আছে ৰুবলৈ মেলিবলে?
খেতি পথাৰ এতিয়া এইফালে নাই একদম ই মথাউৰি মাজত আছে। অকমান তাতে মাটিমাহ ৰুব, মাটিমাহ সিঁচিব অকমান। তাৰপিছত অকমান ধান ৰুব।
অ মানে মোটামুটি উঠাৰ নিচিনাই নেকি?
উঠা নিচিনাই আৰু কিন্তু এতিয়া মেইন কষ্টটো সেইফালে হে আছে। এতিয়া খৰ, অহা যোৱা দিগদাৰতো দিগদাৰে আৰু সেই ফালে ট্ৰেক্টৰ চেকটৰ বহুত অসুবিধা, খৰ মাৰিব। মাটিবোৰ মানে গোছ মাৰি ৰুব লাগে।
অ গোছ মাৰি ৰুৱা মাটিত ধান ভাল হয়।
ধান ভাল হয় বাৰু। তাত মানে মাটি ধান পালেই পালে নাপালেই নাই আৰু।
অ
ভাল হ'লে ভালে।
মানে যোৱা খেলৰ নিচিনা নেকি? মানে যোৱা খেলৰ নিচিনা নেকি?
কিহৰ নিচিনা?
যোৱা খেলৰ নিচিনা।
অঁ গ'লেই গ'ল হ'লেই হ'ল।
অ ভাল হ'ব, কষ্ট কৰিলে এমুঠি হলেও পাব।
উম
কষ্ট কৰা পথটো যদি সৎ হয় এমুঠি হলেও কিবা এটা পাব।
হয় হয়।
ভগৱানে দিব।
দিব অ,
কিবা ভুল কথা কৈছ নেকি?
আ
কিবা ভুল কথা কৈছোঁ নেকি?
নাই কোৱা, নাই কোৱা।
কষ্টটো সৎ পথত হ'ব লাগিব।
উম।
উম।
ঘৰৰ খেতি উঠিলে নেকি?
নাই উঠা আমাৰ খেতি, দিন লাগিব আমাৰ। মাৰ বয়স হ'ল ন' অকলে অকলে ৰোগি থকাহে কঁকাল বেকা কৰি।
অ'।
যাবা নেকি কাইলে খেতিটো উঠাই থৈ আহিব নহ'লে।
অ' সময় নাই অ' সময়
আহা উচিত মূল্য দিম।
নালা, মূল্য দিলেও যাবলৈ সময় নাই।
অ' বেলেগত ঠিকা লৈ থৈছা নেকি? অ'
ভাতটো কিহেৰে বনাম বুলি ভাবিছে?
প্লেনিং কৰা নাই।
প্লেনিং কৰা নাই।
মন গলে বনাম। কিবা, আছে। কোৱালি বজাৰ পৰা কুন্দুলি আনিছিলোঁ, কুন্দুলিও আছে, কাছকল আছে। বুট আছে, দালি আছে, মটৰ আছে, চয়াবিন আছে। আলু আছে। বনাম, ক ৰঙলাওখনো আছে।
ৰঙা ৰঙালাও কাটি থৈছো যদি বেয়া হৈ যাব, বনাই পেলাই ভাল।
নহয় বা চিষ্টেমত থোৱা আছে।
অ' চিষ্টেমত থৈছে যদি ঠিকে আছে বুলো।
চিষ্টেমত থৈ দিছোঁ, বেয়া হ'ব নালাগে বাৰু। দিয়ক ভাল হৈ থাকিলে মানুহে খাব, বেয়া হৈ থাকিলে গৰুৱে খাব, কোনোবাইতো খাব।
উম। খোৱা বস্ত অথলে নাযায় না, উম। খোৱা বস্তু তো বুলো অথলে নাযায় নহয় বুলি উম। তাকে।
কেক প্ৰস্তুত হৈছেনে?
হৈছে, দিম আৰু এতিয়া।
অ' কেনেকে বনাইছে, অকণ মায়ো শিকাই মেলি দিব।
এ, বেলেগ বস্তু নাই, এইটো চকলেট বিস্কুটটো আনি। তাৰপিছতে তাৰ পৰা চকলেটটো এক্সট্ৰা কৰি বিস্কুটটো গাখীৰৰ লগত এনেকে গোলি পেলাই মত হেৰিৰ নিচিনাকে উম, এই যে মালপোৱা যে বনাই।
হয়।
তেনেক ঘুটিলৈ অকণমান ছোডা সাৰ দি।
অ'।
তাৰপিছতে কফি কাপত দি দিছোঁ, তাৰপিছতে এতিয়া উতলা গৰম পানীৰ ভিতৰত দি দিম।
হয়। ক'ত শিকিলি, ইউটিউবত নে ইনষ্টাগ্ৰামত?
তেনেকে, দেখিছিলোঁ অকণমান ভিদিওত।
অ'! তাকে ভালবোৰ শিকিব লাগে।
উম।
ভৱিষ্যতে আৰু আগবাঢ়ি যাওঁক, কে'ক-কে'ক বনোৱাৰ, কেক বনোৱা জগতখনত।
হয়! হয়, উম।
ইয়াতে, এটা নিজা ব্ৰেণ্ড হয়।
হয়, হয়!
উম!
ইমান খিনি ভবা নাই বাৰু।
নহয়, তেনেকে ভাবিব লাগিব, তেতিয়াহে খাবলৈ হ'ব।
অ'! তাকেহে। জানোঁ! প্ৰথম চেষ্টাহে, খাব পৰা হয় নে নহয়।
চেষ্টাতো আৰম্ভণিৰ পৰাই হয়, আৰম্ভণিৰ পৰা চেষ্টাটো ভাল হ'লে, সামৰণিও ভাল হয়।
চেষ্টা কৰিছোঁ, এতিয়া খাব পৰা হয়গেনে, নহয়গেনে আৰু!
মানুহে হাজাৰ-হাজাৰ বাৰ বিফল হয়, এবাৰ সফল হয়। আপুনি এবাৰতে সফলতা বিচাৰিলে, ক'ত পাব?
নাপাওঁ বাৰু সেইটো হয়।
উম।
উম, হোঁ ঘৰত আ'ক পিঠিখন বহল কৰিব নহয়। সেই নষ্ট! বিস্কুট নষ্ট, চকলেট নষ্ট।
ভালে বহল কৰিলে, কাপোৰ ধোৱা পাত হ'ব।
অ'! তাকেহে!
কিবা এটাটো কামত খাটিব ন'। অ'! এনেই অথ'লে নাযায় নহয়। উম।
উম, উম, উম।
তাঁত-সুত, গামোচা মোক লাগিব এতিয়া, হৈছেগে নাই?
অ' অ'! গামোচা নাই হোৱাগে। খেতিত লাগি আছে, যে মানুহবোৰ।
অ'!
উম, সেইকাৰণে।
জোচটো কমি গৈছে নেকি?
জোচটো কমি যোৱা নাই, খেতিত লাগিছে যে মানুহবোৰ, আবেলি-ৰাতিপুৱা যদি, পথাৰলে যায়। কোনো সময়তনো লাগিব, সেইয়াত।
উম, সময়-সময় মিলাব নোৱাৰে চাগে।
উম!
সময় মিলাব নোৱাৰে চাগে।
সময় নিমিলা হৈছে।
উম! এ, খেতিকে নেতাই। খেতি পোন্ধৰ দিনহে কৰিব লাগে, বছৰটোত।
অ'!
তিনিশ পঁয়ষষ্ঠি দিনৰ, পোন্ধৰ দিন কৰিলে, তিনিশ পঞ্চাশ দিন থাকিলে।
উম তাকে, বতৰটো ৰ'দ দিয়া নাই যদিও গৰম উঠিছে, আ
পথাৰত কৰা কামবোৰ জানানে?
ইমান পাৰফেক্ট নহয়।
অ শিকি লব ঘৰত থাকোতে।
হয় হয় শিকিব লাগিব।
ভৱিষ্যতে কামত দিবও পাৰে।
উম শিকিব লাগিব শিকিব লাগিব।
হা
শিকিব লাগিব বোলো।
হয় লাগিব নহয় বুৱা খালী কে মাত নমকে নালাগে এতিয় পৰা শিকক।
অঁ তাকে
সেই ভুল কৈছোঁ নেকি?
নাই কোৱা নাই কোৱা। একদম শুদ্ধ কথা।
হা
একদম শুদ্ধ কথা বোলো।